হেল্ল',
হেল্ল',
অ, হেল্ল', অ, শুনিছানে।
হেল্ল ', অ, শুনিছে। কি কৰিছা?
মই এনেই বহি আছো।
হেল্ল',
মোৰ আছে মোৰ নেট আছে।
অ, মানে তোমাৰ মাত আহা নাই মোৰ ফালে
বাৰু কি কৰিছা?
মই এনেই বহি আছো তুমি?
এয়া মইও বহি আছো বাৰু ভাত খালা?
অ', ভাত খালো অ, তুমি খালা? অ, বাকী খবৰ ভালেই?
ভালে - ভালে তোমাৰ।
অ, ভালেই এনে কি কৰি- কৰি আছা তুমি?
এতিয়া মই এয়া অলপ আছো বহি অলপ বাহিৰ পৰা আহিছো।
অ, মানে আৰু তোমাৰ মানে হেৰিটো তোমাৰ লাইফত মানে এতিয়া তুমি কি কৰি আছা? ধৰা চা কিবা পঢ়ি আছে কিবা বিজনেছ কৰি আছা কিবা কি কৰি আছে।
হয় - হয় মই পাৰ্ট টাইম কৰিছ মানে এতিয়া ধৰক পঢ়ি আছো। হয় - হয়।
ঠিকে আছে মানে নিজৰ খৰচ নিজে ওলোৱা ন।
হয় - হয় নিজই লাভ হৈছে কিন্ত এতিয়া লৰা মানুহ এতিয়া কৰিব লাগিব ন।
সেইটো চবেই বুজি নাপায় কিছুমানে বুজি পায় কিছুমানে নাপায়।
হয় - হয় সেইটোৱেই নাই মানুহে
কাৰণ চাকৰিতকে বেছি বিজনেছতেই পইচা আছে। অ - অ বহুত আছে এই এইটো
মানে বিজনেছ কৰাাৰ মানে কথাটো অল মানে ভাবে মানে বহুত পইচা লাগে কিন্তু অল ক পইচাটো বস্তুটো হয়গৈ কিন্তু
অ অ পাৰটনাৰশ্বিপত গলে অলপ প্ৰফিট মানে কম হয় খৰচটো তোমাৰ ইয়াৰ
লছ হলেও মানে তোমাৰ ধৰা অকলে নহয় ধৰক হয়নেে দু লাভ হলেও সেই দু
লাভৰো দুজনৰ হ'ব
উম
থকউ
কামটো কৰিব লাগিব ভাল তেতিয়া কিছুমান আছে মানে এনেই দুদিনৰ বস্তুটো কৰি পেলাই
অ কিছুমানে মানে এনেই হেৰি হৈ যায় না ছাইড কাটি দিয়ে যে অ তাকেই মানে বিজনেচ এটা ভালেই কাৰণ এতিয়া চোৱা বিজনেছ বহুত আছে না তোমাৰ এদি কয় এখন গাহৰি ফাৰ্ম খুলিম বুলি ক'লে তাত পইচা গাহৰি কিমান পইচা এতিয়া তুমি জানাই আগত আছো তোমাৰ ম মাছৰুম মাছৰুমৰ খেতিতটোও বেছি কষ্ট নাই ত তাতো কৰিব পৰা যায় অ তেনেকুৱা
আহ
আগত তোমাৰ ব্ৰইলাৰ ফাৰ্ম মুৰ্গী ফাৰ্ম
অ
মানে চছেপাৰেট জোগা এটা লাগে
হয় হয় মীন পাল্নটো কৰিব পাৰি নহয়
হা
বিীন পালনো কৰিব পাৰি নহয় বুজিছা জেগা জেগা লাগে অলপ মানে পুখুৰী চখুৰ এ মানে খান্দি কেনেে ফিচাৰীটা
লাগে বাৰু পাৰি মোৰ ঘৰ তোমাৰ এইটো হেৰি কি আছে লখিমপুৰ
আচছা তে ক নি
তেজপুৰত অ মই গৈছিলো মাজতে তেজপুৰ অলপ মানে এনেই ঘূৰিবলৈ তাত এতিয়া তোমাৰ এই তেজপুৰত যে কিছুমান ঐতিহাসিক জোগা নাই জানো যেনেকে এইটো কি আছিলে
আমাৰ এতিয়া আছে নহয় এইটো মেইনতটো অগ্নিগড়
অগ্নি অগ্নিগড় অগ্নিগড়লেখা দান এইবিলা আছে যে কলপাৰ্কটোত পাৰে চিত্ৰ লখা হয়দ
হয় হেল্ল' হেল্ল' অ নেটৱৰ্কটো মানে অক শ্ল' মাৰিছে নেকি আপোনাৰ
মোৰ নেটৱৰ্ক ঠিক আছে তোমাৰ
অ হয় হয় আপুনি তেজপুৰত ক'তত ক'ত ক'ত গৈছে বাৰু